হেল্ল'
অ কি কৰি আছা?
এ বহি আছোঁ তুমি।
মইও এনেই আছোঁ। চাহ খালা
অ খালো। তুমি?
উম খালোঁ।
পঢ়া শুনা কেনেকুৱা কৰিছা?
ভালে আৰু তোমাৰ।
ভালে দিয়া।
বাইকে ক'ত আছা এতিয়া।
এ ঘৰতে এনেয়ে বহি আছোঁ
অ চাহ কিহেৰে খালা
মই বিস্কুট দি তুমি
ময়ো সেই কিবা কিবি আৰু আমা এই বাহঁত আহিছে যে পিছে এতিয়া চাগে ওলাই যাম আৰু দোকানৰ ফালে
অ মই ভাত অ মই চাহ পানী খাই লৈ এনিয়ে এইবা বহি আছোঁ এতিয়া
অ অ ৰাতি কি আনিবা
মাছ আনিছে বনাম আৱ তোমালোকৰ
উম উম জানো আমাৰ কি বনাই বা মাছ চাছ এনেকুৱা হ'ব চাগে তেতিয়া কৈছিলে মাছ বনাম বুলি
অ দুপৰীয়া কিহে দি খালা
দুপৰীয়া মাংস তুমি
মই কণী বনাইছিলো আৰু দালি
তুমি ৰান্ধা বাঢ়াত এনে কেনেকুৱা
অ ধুনীয়া তুমি আহিবা এদিন খাই চাবা আহি
উম যাম যাম তুমি আহিবা
অ হ'ব বত গৰম কেনেকুৱা
এ একদম বহুত গৰম দিছে
বতাহ দিছে নে তোমালোকৰ পিনে
বহুত কিন্তু মই তেতিয়া কলেজত আছিলো আমাৰ কলেজৰ ফালে মানে বৰষুণো পোৱা নাই বতাহো মৰা নাই একো নাই কিন্তু ঘৰত অহা পিছত গম পাইছোঁ যে ইয়াত একদম পানী জমা হৈ আছে তেতিয়া গম পাইছোঁ
আমাৰ এইফালেও বৰষুণ দিছে দিয়া
অ অ মৰিগাঁও ফালে দিয়া নাই
অ দুপৰীয়া দিলে অ ভালে তোমালোকৰ
ভালে আমাৰ গা অলপমান বেয়া আৱ
কেইদিন থাকিব
থাকিব দু দুদিন তিনদিন মান তাই কিবা মিটিং আছিলে যে সেয়া এতিয়া উৎপদিত হৈছে বোলে সেইতো কাৰণে আহিছে কালি এখন বিয়া আছে
অ দুইজনী আহিবা আমাৰ ঘৰত
উম উম যাম
অ আহিবা আকৌ দিনটো থকাকে
যাম যাম বাকী হাজবেণ্ড ঘৰতে ন
অ ঘৰতে তোমালোক ভতিজা ভতিজা দুজনী
আছে এজনী, এজনীৰ লগৰজনী লগত ওলাই গ'ল আৰু এজনী ঘৰতে ওপাত কৰি গৈছে। এ বন্ধ যায় স্কুল বন্ধ দিছে পঢ়া শুনা ভাল নাই।
অ ঠিকে আছে কলেজ যাব নে নাই। খালি কম্পিউটাৰ।
অ, মানে কলেজটো বন্ধ হৈ আছে কম্পিউটাৰ খালি নাযাও চাগে হেৰি কি কয়। সেই আছে যে, বিয়াত যায় বোলে মোক লৈ যাব।
অ অ থাকিবা বিয়াত।
নাই নাই নাথাকো মেহেন্দীহে আকিব যাব।
তুমিও যাবা আৰু।
উম।
তুমিও যাবা।
অ যাম ভাবিছো যাম বুলি কি বা কয় এতিয়া।
অ গ'লেকে আমাৰ ইয়াতে সোমাই আহিবা ফোন কৰিবা।
অ অ।
দিয়া। ক'ত আছা এতিয়া ঘৰত নে বাহিৰত?
মই এনে বাহিৰত ইনে আছো আৰু গৰম যে বহুত এ বতাহ বৈ আছে। তুমি?
মই ৰাস্তাতে হে গছ এজোপা আছে যে তাতে বহি আছো।
আহ অ ভালে কৰিছা বহুত গৰম যে।
অ, আমাৰ গাঁৱৰ পৰিৱেশটো চাব আহিবাচোন এদিন।
উম উম যাম দিয়া।
আহঁ। তোমালোকৰ এইপিনে খেতি বাতি কৰিছেনে নাই?
খেতি বাতি মানে মই এইটো ভালকে গম পোৱা নাই কিন্তু এনে কৰে সেইটো চাইডে। অ কৰিছে। আমাৰ ঘৰত কৰিছে নাই সেইটো গম পোৱা নাই বাৰু। মানে আমাৰ ঘৰত নকৰে যে বেলেগৰ কৰিব দিয়ে।
অ অ অ আমাৰ কৰিছে ৰোৱা পু। পুতিবহে পৰা নাই বৰষুণ দিছে বাৰু আজি আৰু লাগিব।
এইটো শালি ধন বুলিয়ে কয় নেকি?
এ আহ এইটো শালি ধান। ন নম্বৰ হৈ গৈছে এতিয়া খালি বৰষুণৰ অভাৱত মানুহে ৰোৱা পুতিব পৰা নাই।
অ এই যে দিব ছাগে ন বৰষুণ?
অ আজি দিছেই নহয় দিব আৰু।
উম। কোনোবা জেগাত দিছে মই সেইদিনা আহি আছো হেৰি পাইিছো এইখনি। উ জালুকুটিৰ পৰা একদম বৰ নহয় হেৰি তন্দুৱাৰ পৰা বৰষুণ দিছে। পিছত বৰষুণ অলপ অলপ আছে। আছে পিছত একদম বঙাবাৰী নোপোৱা আগত এই দোকান খন আছে কিবা এই মাল বস্তু আ। সেইখন দুকান পাইছো হি। সখিনিৰ পৰা বৰষুণ আছে এইখিনি মানে মৰিগাঁ মৰিগাঁও ফানে বৰষুণ আছে কিন্তু মানে এইটো চাইডে বৰ।
অ তোমালোকৰ পিনে দিলে আমাৰ পিনে পুৱা কলা হৈ ধৰিছে। চেয়াও তাৰ পিছত বতাহ মাৰিলে বৰষুণ যাক নাহিল ওৱাই লৈ গ'লগ।
অ বৰঙাপাই সেইখিনিৰ পৰা নিদিলে আৰু।
উম তাতে আজি লাইনটোও নাছিলে দিনত। আজি লাইন আছিল নে তোমালোকৰ পিনে?
মই কলেজত আছিলো যো গম নাপাও। আমাৰ কলেজত হেৰি আছিলে। প্ৰতিষ্ঠা দিৱস আছিলে।
অ কি পিন্ধি গলা?
মই আমাৰ হেৰি দিছিলে ডেছ কত মানে টি চাৰ্ট দিছিলে, টি চাৰ্টত ধৰি লোৱা ডিপাৰ্টমেণ্টৰ নাম লিখা হৈছে জুলজী ডিপাৰ্টমেন্ট। আমাৰ জুলজিঙৰ কাৰণে। তাৰপিছত আৰু কলা পেণ্ট দিছিলে। তাৰপিছত যোনখিনিয় মানে সেই কেইটা টি চাৰ্ট অৰ্ডাৰ নিদিলে সিহঁতক বগা চাদৰ মেখেলা পিন্ধি যাব দিছে, চবে ড্ৰেছ বেলেগ বেলেগ হৈছে চব ডিপাৰ্টমেণ্টৰে। আমাৰো মানে এইটো আৰু মই বগা চাদৰ মেখেলা পিন্ধি গলো। অ দিম দিয়া।
আহ ইহতে আজিৰ দিন অ ভালে দিনতটো লাইন নহল কাম কৰিব বিৰাট অসুবিধা হৈছে। আজিকালি মানুহে এ হেমাহি হৈ গৈছেগৈ। কল মাৰিব টান পায় ম ভিতৰতে চব কৰে
আৰু কল নোহোৱাই হৈছে আজিকালি যেনেকে
অ লাইন নাছিল কাৰণে কাম বিলাক পৰি থাকিল। হেমাহি হৈ গলগৈ আগতে মানুহে যেনেকে আগৰ দিনৰ মানুহে দমকল মাৰি পানী ওলাই কিনে খাইছিলে, আজিকালি ইমান কষ্ট নকয় আৰু।
উম উম তাকে।
তোমালোকৰ জলপান খুন্দে নে নাই ঢেঁকী?
অ আমাৰ জলপান মানে থাকেই আমাৰ হেৰি কি কয় মানে বছৰটোত থাকেই মানে নাই তেতিয়া হলে আকৌ, মানে জমা থাকে আৰু
অ মই আকৌ মিক্সিতে মাৰি অনা যায় যে ন এইখিনি হতত ঢেঁকী নাই
অ অ মিক্সিত মানে কৰা গুৰা হয় আৰু।
অ কোৱা গুৰি হৈ যায় মানে। সেই ছটা চিটিকে জলপানটো যোনটো কৰো আমি সেইটোও হৈ নাথাকেই।
আমাৰ এতিয়া গৈ হেৰি গৈ আছে কৰা গৈ, মানে মিক্সাৰত মাৰি।
আহ
এতিয়া খাব মন গ'লে যে সেইটো কাৰণে জলপান এনে থাকেই বাৰু জমা জলপান আৰু পিঠাগুৰি। পিঠাগু়ৰিটো মানে মৰ্ণিং টাইমত কেতিয়াবা পিঠা চিঠা বনাই দিব পাৰে সেইটো ভাল আৰু।
অ অ সেইটো হয় বাৰু আমাৰ ঘৰতো চলে, ৰাতিপুৱা সেয়া চিতৰ পিঠা বা পাতল পিঠা এনেকে বনোৱা যায়।
থাকে সেইটো মানে সুবিধা হয় আৰু।
অ এনে পাচলি চাচলি কৰিলানে নাই আঞ্জা বনাব কাৰণে?
মো ম মই কৰা নাই মোৰ বৌয়ে কৰে।
তুমি নকৰা নেকি ঘৰৰ বৌৱে কয়, অ তুমি পঢ়ি আছা ন
মই তেনেকে ইমান নকৰো কেতিয়াবা মন গলে কৰো আৰু
অ ঠিকে আছে দিয়া কেতিয়াবা লাগি যুজি দিবা।
হম
আজিকালি গা বিলাক ভালেই নাথাকে মানুহ।
আহ
হয় উম এনে তুমি ৰাতিপুৱা কেইটা বজাত উঠা?
মই উঠো মানে কেইটাত আৰু এনেকে কলেজ বন্ধ থাকিলে আঠটা চাৰে আঠটা হয়, কলেজ- থাকিলে নটা বজাত ক্লাছ থাকিলে সাতটা বজাত উঠো তেনেকুৱা। তুমি?
চোৱা
মই মানে বেছি ভাগ এঘাৰটালে নহ'লেবা আৰু সোনকালে টোপনি লাগে দহটাত, কেতিয়াবা নটাতো লাগি যায়।
তাৰ মানে সোনকালে শুই দিয়া আৰু তুমি,
অ সোনকালে শুম কেতিয়াবা দেৰি হয়। তুমি কেইটাত খোৱা উঠা?
মই হে ৰাতি কেতিয়াবা এঘাৰটা বাজিব। ভাত তৰকাৰি বনাব লাগে যে তাৰপিছত ৰাতিপুৱা আকৌ সাতটা বা ছটা এনেকুৱাতে উঠি দিওঁ
অহ অহ
সেয়াই
সোনকালে উঠিলে সোনকালে শুলে ভাল
আহ ভাল
যাই আৰু
অ মই সোনকালে ভাত বনাও আজি দেৰি হল এনেই সোনকালে ভাত বনালেও কৰি মেলি শুৱালে বহালে কৰাৱালে এঘাৰটা বাজেগৈ উম
হে
হয় দিয়া
বাকী হেৰি চবে ভালে আছে ন।
উম ভালে আছে এতিয়া বৰষুণ ধৰিছে নে তোমালোকৰ পিনে
সেনেকে নাই ধৰা বৰষুণ আমাৰফালে জোন তৰা ওলাই আছে।
আমাৰ পিনে দেখোন কলা হৈ আহিছে।
অ হয় নেকি
আহ
উম উম দিব চাগে।
উম দিব আৰু বৰষুণকে কলা হৈ আহিছে নহয়
অহ অহ
উম তুমি কি খাই ভাল পোৱা
মই খোৱা ভিতৰত মই খাৱাই আৰু চব তেনেকে ইমান নোখোৱা এ চবে ভাল পায় ইমান ডাইৰেক্ট প্ৰিয় সেইটো তেনেকে নাই
আইচক্ৰিম তাৰপিছৰে মানে ফল এইবিলাক
পা ভেনিলা ফ্লেভাৰৰ সেইটো ভাল লাগে মই বোলে চকলেট ইমান ভাল নাপাওঁ ক
উম মোৰ নিচিনা আইচ ক্ৰীমতো খাই ভাল লাগে হয়
উম হয় আৰু ফল মূলৰ ভিতৰত অ ফল মূলৰ ভিতৰত ফলটো ভাল লাগে অ চবে ভাল লাগে আৰু কমলা ভাল লাগে আপেল টো অলপমান ইমান হেৰি নহয়
মই আপেলটো বেয়া পাওঁ মই বেছি ভাল পোৱা ভিতৰত হ'ল নাচপতি খাই ভাল পাওঁ
অ নাচপতি আনাৰসটো এতিয়া দিন চলি আছে আৰু
অ আনাৰস দিন চলি আছে এতিয়া কঠাল গ'ল উম
কঁঠালতটো আছে বাৰু মই ইমান কঁঠাল খোৱা নাই এবাৰ খাম
অ কঠাল গৰম কি কি খাবা কঠাল
খালে বোলে গৰম লাগে
গৰম ঘামচি উঠি যাব গৈ
অ খাব লাগে বতৰ বস্তু
বতৰত এফুট দুফুট মুখত দিয়া যায় আৰু
কঁঠাল মই ভাল পাঁও
আহ হয় দিয়া অহ অহ' হ'ব দিয়া